হেল্ল'!
নমস্কাৰ বন্ধু।
অহ।
আমি আজি আলোচনা কৰিম যে প্ৰদূষণৰ বিষয়ে তুমি আলোচনা কৰিবানে?
দে কও।
হয় যে প্ৰদূৰ্ষণৰ বিষয়ে তুমি কোৱাচোন কি জানা?
কথিতা পলে হ'ব নে?
নি কথা পাতি চ পাব ন কোৱাচোন
ফাজ আৰম্ভ কৰ তয়ে।
যে প্ৰৰ্দুষণ হৈছে বৰ্তমান সময়ত ডাঙৰ সমস্যা। যে আমি বৰ্তমান সময়ত দেখিবলৈ পাওঁ যে প্ৰৰ্দুষণ প্ৰধানকৈ যে আমি নৰ্মেল ক'ব গ'লে যে প্ৰৰ্দুষণটো হৈছে যে বায়ু প্ৰৰ্দুষণ বৰ্তমান ডাঙৰ ডাঙৰ সমস্যা। ত' মাটি প্ৰদূৰ্ষণ তাৰপিছ জল প্ৰদূৰ্ষণ তুমি কোৱাচোন বায়ু প্ৰদুৰ্ষণৰ বিষয়ে কি কোৱা?
এতিয়া বায়ু প্ৰদূৰ্ষণৰ কথা ক'ব লি মেইন কাৰণ হৈছে, ফেক্টৰী যি ধোঁৱা লৈ এতিয়া সকলো হয়। তাৰমানে গাড়ীৰ মটৰৰ ইউজটো বহুত বাঢ়ি গৈছে। গাড়ী মটৰৰ ইউজ তোৰ কাৰণে সনে হয় আৰু বাকী আছে আৰু বহুত কাৰণ আছে। ফেক্টৰীৰ পৰা ওলোৱা ধোঁৱা এইগিলা আছে, বহুত আছে।
হয়, আৰু লগতে আমি ক'ব পাৰো যে বৰ্তমান সময়ত মানে গাওঁ, মানুহৰ জনসংখ্যা মানে বাঢ়ি যোৱাৰ বাঢ়ি থকাৰ ফলত মানে মানুহে নিজৰ মানে ব্যৱহাৰ্য ব্যৱহাৰক কাৰণে গাড়ী মটৰ ব্যৱহাৰ কৰিছে তাৰ পৰা যোনটো ধোঁৱা হ'লে যোনটো ক্ষতি কৰে লগতে আমি জল জল প্ৰদূৰৰ্ষণটো ক'ব বাৰো জল প্ৰদূৰ্ষণটো হৈছে লি পানীটো প্ৰদূৰ্ষণ হয়। কাৰণ পানী প্ৰদূৰ্ষণৰ লগত জড়িত ছো যে বৰ্তমান আমি খেতি পথাৰ গিলাক দেখ দেখাওঁ যে মানে জনসংখ্যা বৃদ্ধি, বৃদ্ধি হোৱাৰ কাৰণে কৃষকসকলে খাদ্যটো মানে বেছি মানে উৎপাদন কৰিব লাগে, অ' তাত কি ট নাসক দ্ৰব্য বা সাৰ ব্যৱহাৰ কৰে। এই তাৰ ফলত কি হয়, যে সেইবোৰ কাৰণে মাটিত মানে দিয়াৰ ফলত সেইবোৰত মাটিৰ তলত সবৰ বা পানীৰ লগতে প্ৰদূষণ হয়। লগতে এটা কথা তুমি লক্ষ্য কৰিছ নে যে বৰ্তমান সময়ত মানে বেছিভাগ ক'ল কাৰখানাইে তাৰমানে তেওঁলোকৰ মানে পেলনীয়া বস্তুবোৰ ডাইৰেক্টলি একো প্ৰচেছ নকৰাকৈ অ' একেবাৰে নদীত পেলাই দিয়ে। ভাবানে তুমি এইটো ডাঙৰ সমস্যা বুলি?
অ' এইটো ডাঙৰ সমস্যা হয়। আৰু জলপ্ৰদূৰ্ষণৰ আৰু আৰু বেলেগ কাৰণ হ'ল ফেক্টৰীৰ পৰা যেতিয়া ৱেষ্টেজ প্ৰডাক্ট গিলা ওলাই পেলাই পানীত মিছ হৈ থাক এটায়া গংগা নদীয়ে, গংগা নদীত মানুহে নিজৰ পাপ ধুবাক লকিন যায়, কিন্তু যাই পেলাই যেতিয়া গংগা নদীত যিমান প্ৰদূৰ্ষণ হৈছে তাৰ পৰা মানুহে বেমাৰ সানি লৈ আহে।
হয়। যে তাত আমি এনেকুৱা দেখো যে বিভিন্ন কোম্পানী তা মানে ডাইৰেক্ট মানে প্ৰত্যক্ষভাৱে নদীতেই তাৰমানে সকলো খিনি বস্তু পেলাই দিয়ে। তাত
অ' তাৰে ৱেষ্টেজ প্ৰাডাক্ট গিলা যায় পেলাই আৰু এই গিলা লেতেৰা হয়।
হয়। লগতে আমি
আৰু এটা আৰু এটা প্ৰদূষণছে শব্দ প্ৰদূষণ
হয় কবচোন শব্দ পদূশনৰ বিষয়ে অলপ
এতিয়া শব্দ প্ৰদূষণৰ মেইন কাৰণ হৈছে গাড়ী মটৰৰ হন মানুহ গিলাই তাৰ মানে ইমানেই ধ অলপমান ট্ৰেফিক বজিয়ে ত হন কেইটা বজি পেলাই আৰু মাথা নষ্ট কৰে
হয় আৰু লগৰটো
এতিয়া এটা কাৰণ মইকলো এটা কাৰণটো ক
হয় লগতে বিভিন্ন বৰ্তমান মানে আমি দেখিবলৈ পাওঁ যে মানুহৰ জনসংখ্যাবঢ়াৰ লগে লগে থাকিবলৈ ঠাইৰ বাবে মানুহে কি কৰে ডাঙৰ ডাঙৰ ঘৰ বা অট্টালিকা বিল্ডিং বনোৱা দেখা হয় যায় ইয়াৰ ফলত শব্দ প্ৰদূষন দেখা যাই সেইবোৰ বনাই থাকোতে তাৰমানে একেবাৰে শব্দ অপলক্ষিত হয় এই প্ৰদূৰষণটো ৰোধ কৰিবলৈ কেনেকুৱা অৱস্থা লোৱাটো প্ৰয়োজনীয় তুমি কোৱাচোন
অ শব্দ প্ৰদূশন ৰ'দৰ বাবে মেইনলি যান বাহনৰ ক্ষেত্ৰত মানুহে হৰ্ণ বজাটো কম কৰিব লাগিব মেইন কাৰণ সেইটো
হয়
হণ্ ৰ ইউজটো অলপ ট্ৰেফিক হ'লে ধৈৰ্য ধৰি ৰখি থাকবা লাগিব কিন্তু হৰ্ণ ইউজটো তাৰমানে কম কৰিব লাগিব সেইটো হ'ব মেইন কাৰণ কাৰণ শব্দ প্ৰদূষণৰ যোনটো মেইন শব্দ প্ৰদূষণৰ সৃষ্টি হোৱা যোনটো মেইন কাৰণ হৈছে সেই তোৰ হৈছে
অ
গাড়ী যান বাহনৰ হন সেইটো যদি মানুহে ৰুধ কৰিব পাৰে শব্দ প্ৰদূষণ বহুত বহুত পৰিমাণে কম হ'ব বুলি ভাবো আৰু
হয় একেবাৰে লগতে জী মানে জনসংখ্যা আমি এনেকুৱা এটা মনাংগ কৰো যে জনসংখ্যাটো বৃদ্ধি বৰ্তমান ডাঙৰ বেলেগ সমস্যা নি ইয়াক আমি ইয়াত ক'বলৈ নিবিচাৰো বাত যেতিয়া ঘৰ বোৰ বনোৱা যায় সেইবোৰ যাতে অতি আহ এক থকা এৰিয়া থকা এৰিয়াৰ সহত বনোৱা যায় শব্দ বোৰ কম কৰ হয় তাৰ ব্যৱস্থা চাই লব লাগে লগতে বায়ু প্ৰদূৰষণৰ ৰোধ কৰিবলৈ যেনেকুৱাকে চৰকাৰেও বৰ্তমানেও সজাগতা সৃষ্টি কৰি আছে বা জনত ধৰণৰ সজাগ হ'ব লাগে যাতে গছ গছনিবোৰ ক আহ সদায় সংৰক্ষণ কৰিব লাগে পুৰণি গছ গছনিক সন্মান ৰক্ষা কৰিব লাগে আৰু লগতে তুমি কবা নে কিবা আৰু ইয়াৰ ওপৰত
হয় কাৰণ সেইটোও হয়
হয় আৰু
এতিয়া আৰু বেলেগ প্ৰদূষণৰ কথা কওঁ যদি দ আৰু এটা ডাঙৰ সমস্যা আছে ভূমি প্ৰদূষণ
হয়
এতিয়া মানুহে খেতি বাতি কৰে কীট পতংগই খেতি কীট পতংগই যাতে খেতি নষ্ ত কৰে, তাৰ বাবে ৰাসায়নিক সাৰ মাটিত ইউজ কৰে, কিন্তু তাৰে ফলত যে কিমান মাট মাটিৰ খেতি হৈছে, মানুহে কিন্তু সেইটো কথা নাভাবে।
আমি ইয়াক ৰোধ কৰিবলৈ যে অধিক তাৰ মানে ৰাসায়নিক সাৰটো ব্যৱহাৰটো কম কৰিব লাগে, লগতে জৈৱিক সাৰৰ জোনটো মানে, উৎপাদন গুণটো বৃদ্ধি কৰিব লাগে। লগতে মানুহক সজাগ কৰি দিব লাগে যাতে তেওঁলোকে ব্যৱহাৰিত জোনবিলাক সামগ্ৰী আছে সেইবোৰৰ পৰা যে বৰ্তমান সময়তে যে ক্ষতি হৈছে তেনেকুৱা নহয়, যে ভৱিষ্যতলৈও যে মাটিৰ উৰ্বৰতা টো কমি যাব, আৰু মাটিৰ দুৰ্বল হৈ যাব, এইবোৰ কথা অৱগত কৰিব লাগে বা জনাই দিব লাগে জনাধাৰণৰ লগত।
হয়।
এই লগতে আমি বৰ্তমান দেখা পোৱা গৈছে যে, বায়ু প্ৰদূষণৰ প্ৰভাৱটো অতি বৃদ্ধি হৈছে, তাৰ ফলত গৰমৰ উত্তাপ বৃদ্ধি হৈছে
হয় হয়, গৰমৰ উৎপাত বৃদ্ধি হৈছে আৰু আৰু এই কি আৰু এই প্ৰদূষণৰ বাবে পৃথিৱীৰ চাৰিওফালে যিহেটো লেয়াৰ আছে, এইটো কি অ'জন লেয়াৰ, অ'জন লেয়াৰটো অ'জন লেয়াৰটো তাৰমানে সেইফালে ইউ ভি ৰেছটোও বাঢ়ি যায় আছে।
হয়। লগতে আৰু ক'ব পাৰো যে বৰ্তমান আমি কল-কাৰখানা বোৰৰ পৰা যোনবোৰ মানে ধোঁৱা ওলাই সেইবোৰও যাতে পৰি, বায়ুমণ্ডলৰ একো ক্ষতি নকৰে, বা পৰিষ্কাৰ কৰা পদ্ধতি ব্যৱহাৰ কৰিব লাগে, আৰু
হয় হয়।
গাড়ী মটৰবোৰ অ', বৈদ্যুতিক ব্যৱহাৰিত, সঞ্চাৰিত কৰাৰ বাবে ব্যৱস্থা ল'ব লাগে যাতে অ', পেট্ৰল ডিজেলৰ পৰা হোৱা প্ৰদূষণটো কম হৈ যাতে।
হয় এইটো।
হয়।
অ', তাৰ-তাৰ দ্বাৰাও বায়ু প্ৰদূষণটো ৰোধ কৰিব পাৰি, যাতে এতিয়া পেট্ৰল কাৰৰ ইউজ টো কমি যাই পেলাই ইলেক্ট্ৰিক কাৰৰ ইউজটো যদি বাঢ়ি যায়, তেতিয়া বায়ু প্ৰদূষণ বহুত পৰিমাণে ৰোধ কৰিব পৰা যায়।
হয়। প্ৰদূষণটো বৰ্তমান ডাঙৰ সমস্যা হ'লেও ইয়াক তোমাৰ সমাধান কৰিব পাৰি। মেইতো কম পালো যে আৰু লগতে পানী প্ৰদূষণতো ৰোধৰ বাবে আমি বিভিন্ন ব্যৱস্থা ল'ব পাৰো, এ যেনেকে আমি ক'লো যে সমস্যা কৈছিলো যে, মানুহে বাপ-আ কি কৰে নিজৰ পেলনীয়া সামগ্ৰীবোৰ বা প্লাষ্টিকে প্লাষ্টিকবোৰ এক মানে পানীত পেলাই দিয়ে, সেইবোৰ যাতে পানীত দল-পেলুৱাই পেলাই নিদিবা দলিয়াই নিদি। কেৱল এক জেগাত থোৱাৰ ব্যৱস্থা কৰিব লাগে, লগতে মানুহে সজাগতা হ'ব লাগে যাতে, বেলেগ নিজেও সেইবোৰ ফেলাই নিদিয়ে বা আমিও যাতে ফেলাই নিদিয়ে আৰু কল-কাৰখানাবোৰৰ যিবোৰ মানে লেতেৰা বস্তু অলাই সেইবোৰ অহ চাফ-চিকুণ। কৰি উম পেলাই দিব লাগে সেয়াৰ বাবে ব্যৱস্থা লব লাগে। বৰ্তমানেও দেখা যায় যে চৰকাৰে বহু ব্যবস্থা লোৱা দেখা যায়। যে বৰ্তমানেও ইয়াক ব্যবস্থা লৈ আছে বিভিন্ন ধৰণৰ দিয়ে মানুহ বৰ্তমানে মানুহ অকল সজাগতা হৈ সজাগতা চল হৈ মানুহ। মানে বুজি পোৱা হৈছে যে প্ৰদূষণ আজিয়ে ক্ষতি কৰা বস্তু নহয় যে ইয়াৰ ফলত বিভিন্ন ৰোগ হয়। মই কওঁ যে কৰ্কট ৰোগ বা ছালৰ ৰোগ। হাই ৰক্তচাপ। এইবোৰৰ প্ৰভাৱ, প, প্ৰদূ অনবৰেই হোৱা দেখা যায়।
হয় আৰু, আৰু বৰ্তমান সময়ত মানুহে নিশ্চয় সজাগ হ'ব লাগে। নহ'লে এই যিবিলাক প্ৰদূষণ আছে আজিৰ মানুহৰ লগতে ভৱিষ্যত প্ৰজন্মকো বহুত ক্ষতি কৰিব। যদি মানুহে আজি, আজি সজাগ নহয় ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহুত ডাঙৰ সমস্যা আহিব।
হয়, হয় একেবাৰে। আমি তহতে গম পালো যে অহ যি প্ৰদূষণ এটা সমস্যা হলেও ইয়াৰ সমাধান কৰাৰ মানে যথেষ্ট ব্যৱস্থা চৰকাৰেও গ্ৰহণ কৰিছে বা জনে সাজু হলে ইয়াক অতি সহজে তাম মানে এ- কেবাৰে নিকেষ কৰিব পাৰিম। ধন্যবাদ বন্ধু লগত কথা পাতি বহুত ভাল লাগিল বহুত নতুন কথা শিকিলোঁ ধন্যবাদ।
ধন্যবাদ